অ কি খবৰ। উম মোৰো ভালেই দিয়া। এই মানুহটো ই্স্তেটাছ আছিল কি গুৱাহাটী গৈছা নেকি তুমি।
অ আহিছিলো মই।
অ হেৰি গৈছিলো মই কেইদিনমান আগত হেৰি ৰাস্তা কেনেকুৱা এতিয়া।
এতিয়া ৰাস্তা ভালেই আজি যেনিবা বৰষুণে নেপালে বাইক লৈ আহিছিলো বাৰু। ভাবিছিলো বৰষুণে পাব নেকি কিন্তু বৰষুণ। মানে নাপালে বাৰু আজি বাচিলোঁ এইকেইদিন আকৌ বহুত বৰষুণ হৈ আছিল নহয়।
তোমাৰ কপাল ভাল বাইক লৈ যোৱাৰ পিছতো তুমি বৰষুণ পোৱা নাই।
বৰষুণ অকমানো পোৱা নাই মই আজি।
উম আমাৰ ইফালে কিন্তু পৰিছিলে দেই বৰষুণ পৰিছিলে এয়া সন্ধিয়া টাইমত অকমান।
অ অ।
ছয়টামান বজাত পৰিছিলে বেছিকে নহয়।
অ।
কিনো ঠাণ্ডা লাগিব তুমিচোন গম পোৱাই গৰমটো লাগেই। অকণ বৰষুণ পৰিলে একো কাম কামতে নাহে। একে বহুত বেছি বষুণ পৰিব লাগিব তেতিয়া চাগে অকমান তথাপিও ঠাণ্ডা লাগাকে কেতিয়াও নহয় আৰু সেইটো বস্তু।
ইয়াত আকৌ সেই গৰমটো মই পোৱা নাই দেই ইয়াত মই। অকমান মানে আমাৰ গাঁৱৰ জেগাত যিটো ঠাণ্ডা হৈ থাকে তেনেকুৱা ঠাণ্ডাই পাইছো বৰষুণ যোৱাৰ পিছত।
উম।
জেগাটো অলপ ঠাণ্ডা হৈ আছে।
অহ মানুহে যে। কয় যে কিছুমান জেগা কিন্তু ঠাণ্ডা দেই মই সেই যোৱা বছৰ যোৰহাট গৈছিলো।
সেইখিনি জেগা টাউনৰ নিচিনাই মানে অকণমান ভিতৰলৈ সোমাই যায় সেইখিনি অকনমান। এ কলনী টাইপ আৰু কিন্তু সেইখিনি জেগাত ঠাণ্ডা আকৌ আমাৰ ইয়াতকে ঠাণ্ডা। মই বুজি পোৱা নাই আমাৰ ইয়াত। সেইটোৱে কিন্তু কিয় তাততো ইমান গছ গছনি নাই আমাৰ ইয়াততো ইমান গছ গছনি। আমাৰ ইয়াতকে তাত কেনেকে ঠাণ্ডা থাকিব পাৰে।
জলবায়ু টো লগত কথা এটা আছে।
সেইয়া ভাবো আ এনেইতো আমি ঘৰত থাকোতে কি ভাবো যে যোৰহাট গুৱাহাটী এইটো চাইডত, গৰমেই হ'ব আমাত কেইতো বহুত বেছি গৰম হ'ব মইতো সদায় তেনেকে ভাবি আহিছোঁ আজিলৈকে।
অ'।
যেতিয়া মানে বস্তুতটো যোৱা যায় তাত গ'ম পোৱা যায় কিন্তু ইমান মানে দিনত, কিন্তু তাত বহুত গৰমটো পৰে সেইটো হয় সেইটো মানিব লাগিব কিন্তু তাৰ পিছত মানে সন্ধিয়া টাইমত হেৰি ঠাণ্ডা অকণ পৰে, পৰিৱেশটো মানে ইমান, গৰম হৈ নাথাকে।
সেইটো হয়।
উম।
সেইটোৱে জলবায়ুৰ লগত কথা ন'।
উম
কিছুমান জেগাত জলবায়ুটো অলপ ঠাণ্ডা থাকে কিছুমান জেগাত অলপ জলবায়ু গৰম থাকে, সেই তেনেকুৱা কথা এতিয়া মোৰ ভূমি যোন ফালে আছে।
অ' ৰাজস্থানৰ মানুহ বিলাক কেনেকে থাকে মই সেইটোও বুজি নাপাওঁ।
গৰমটো বহুত, আৰু সেই বুলি এইটোও নহয় যে তাত অকল গৰমটোৱেই। যেতিয়া ঠাণ্ডা পৰিব যেতিয়া বালিটো ঠাণ্ডা হ'ব, তেতিয়া আকৌ বিৰাট ঠাণ্ডা লাগে। গতিকে দুইটাও মানে অতি প্ৰখৰ ৰ'দ দিলে বালিটো গৰম হৈ পেলাই গোটেই পৰিৱেশটো গৰম হৈ তাৰপৰা গৰম হাৱাটো বতাহত লৈ যায় ন'।
এনেও আমাৰ নৰ্থ ইষ্টৰ এইটো চাইড তত যেনিবা জলবায়ুটো মৌচুমী জলবায়ু যিহেতু অকমান ভালেই। বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয়। কিন্তু বাহিৰৰ সেইবিলাক ইউ পি, বিহাৰ এইবিলাক জেগাতো বহুত গৰম দিয়ে ন'। সেই মানুহ বিলাকে মানে সেইটো জলবায়ু এজাষ্ট কেনেকে কৰিছে।
এইটো অভ অভ্যাস হৈ যায় ন' মানুহৰ।
উম।
এতিয়া তুমি চোৱা মাজতে ইউৰোপত ঘটনা এটা শুনিছো এতিয়া ইউৰোপত, গ্ল'বেলাইজ এইটো কি কয় হিট ৱেফ যিটো হিট ৱেফ বুলি কয় হিট ৱেফটো আহিছে এবাৰ। এ চাইণ্টিফিকেলি এটা নাম ওলাইছে এটা এলনিনো। বা ছুপাৰ এললিন, এললিনৰ প্ৰভাৱ এটা অলপ পৰ পাৰ নিচিনা হ'ল ইউৰোপত। ইউৰোপৰ মানে কিছুমান দেশ এনেকুৱা মানে গৰম।
অ' বহুত গৰমত দেখিছো ভিডিঅ', ৰাস্তা গলি যোৱা নিচিনা। অ'।
সচৰাচৰ ইউৰোপখন ঠাণ্ডা থাই ঘৰবিলাকো সেই ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে বনোৱা ডিজাইনত বনোৱা হয়।
উম।
আৰু তাত এ চি চেচি মানুহৰ ঘৰ বিলাকত ইমান নাথাকে আৰু ফেন সেইবিলাক বস্তু নাথাকে। কাৰণ তাত পৰিৱেশটো সদায় ঠাণ্ডাই থাকে।
হম।
ইমান সেই বস্তুবিলাকৰ প্ৰয়োজন নহয় কিন্তু এতিয়া এনেকুৱা প্ৰভাৱ পৰিছে তাত। অ' ছয়ত্ৰিশ হৈ গৈছে তাত ছয়ত্ৰিশ ডিগ্ৰীত মানুহে তাত থাকিব পাৰা নাই অ' আমাৰ ইণ্ডিয়াৰ ছয়ত্ৰিশ ডিগ্ৰীটো ইমান ডাঙৰ কথা নহয়।
কাৰণ মানুহে আমাৰ ইণ্ডিয়াৰ মানুহ বিলাকে সেইটোৰ পা সেইটো দেখিয়াই আহিছে ন'।
অ'।
বহুত সৰু পাই দেখি আহিছো সেইটো বস্তু।
আমি ছয়ত্ৰিশ ডিগ্ৰীটো চাহ খাই থাকোঁ।
উম।
কিন্তু যোনে সেই ঠাণ্ডা জেগাত থকা মানুহ এজনে ছয়ত্ৰিশ ডিগ্ৰী পতকে। এক্সপ'জ হৈ গ'লেিগ্ৰী নিজৰ স্কিনটো।
অ এতিয়া বহেই। এতিয়া তুমি চাবা সেই যোনবিলাক মানুহে ধৰ। এলকহল কনজিউম কৰে সেইবিলাক মানুহৰোটো। মানে নাখালে যেতিয়া মানে ড্ক্তৰক কয় আপুনি নাখাব নাখাব কিন্তু একচুৱেলি। সেই যেতিয়া মানে সিহঁত খাই খাই অভ্যাসটো হৈ যায় ন। সেই বডিটে মানে সেইটো বস্তু বিচাৰ হৈ যে নাখালেহে মানে সিহঁতৰ দিগদাৰটো হয় খাই থাকিলে মানে। কি নহয় অকন অকন মানে খাই থাকিব লাগে।
সেইটো তুমি তেনেকও ক'ব পাৰা আৰু তুমি এনেকেও। ক'ব পৰা সেইটো বডি তো তেওঁৰ ফাংচনতটো বেয়া হৈ গ'ল মানে।
ন সেনেকে ক'ব পাৰু কিন্তু মানে বডিটোৱে যিটো বস্তু মানে। হেৰি হৈ গ'ল আদি হৈ গ'ল সেইটো বস্তু লাগিবইে ন তাক।
কৰিব ল'লে। কিন্তু সেই বস্তুটো বেয়া কাৰণ।
বেয়াটো হয়ে। উম, বেয়াতো হয় তথাপিও এতিয়া শৰীৰটোয়ে যিহেতু বিচাৰিছে। টো দিয়াতোৱে ভাল।
দিয়াটোৱে ভাল বা ভাল বুলি নহয় আও।
ভাল বুলি নহয় আও কিন্তু মানে তেতিয়া বেছি দিন থাকিব মানুহজন নহ'লে আও সোনকালে। সেয়া অপজিত ৰিয়কশচন দিব আৰু বডিয়ে তত সোনকালেটো যাবগৈ ন মানুহজন।
ব সেইটো বিষয়ে ইমান নাজানো মই।
উম মই মানে দেখিছো এই আমাৰ ওচৰৰ আঙকল এজন হৈ আছে তেনেকুৱা।
অ তেওঁ চাগে অত্যাধিক খালে। সেইকাৰণে বস্তুটো তেনেকুৱা হ'ল।
উম।
বাকী কোৱা তোমালোকৰ ঘৰত ভাল ন চবৰে।
অ ঘৰতটো বাৰু ভালেই দিয়া চবৰে।
উম।
তোমালোক ভাল নহয় ঘৰত।
অ ঘৰত ভালে।
উম আৰু তুমি ই টুৱেণ্টি পেট্ৰলৰ কথা কি ক'বা এতিয়া ইয়াত।
অ অ অ অ এক মিনিট এক মিনিট। অ।
তিয়া আমাৰ ই টুৱেন্টি পেট্ৰল টো হৈ পেলাই আমাৰ জানো গাডীখনৰ কাৰণে ভাল। টো হয় এইটো বস্তু।
অ। টো হব বাৰু।
সেইটোয়ে কিমান অশান্তি হৈ আছে এতিয়া কি। কৰি আছে গভমেণ্টে সেইটো বস্তু বহুত বেয়া সিহঁতে কৈছে। ই টুৱেণ্টি টো মানে সেৰি, ভাল! আমাৰ অ'! পৰিৱেশৰ কাৰণে বোলে, সেইটো বোলে ভাল। কিন্তু, মোৰ মতেতো একো ভাল হোৱা নাই। মই দেখি আছোঁ, ভিডিঅ বিলাকত, এইবিলাক যোন বিলাক, ভাইৰেল ভিডিঅ' পূৰা ওলাই আছে। এইয়া, গৈছে মেঘালয়ৰ এখন, এখন গাঁৱত য'ত, এক লাখ মান মানুহো নাই। সেইটো গাঁৱত, ই টু বনাই আছে, এটা কোম্পনীয়ে। গোটেই ওচৰৰ গছ- গছনি গোটেই মৰি, গৈছে। গোটেই গছৰ পাতত, গোটেই ধূলি। আৰু মানে, ইমান মানে, গেলা, কিবা গেলা-পচা, গেলা-পচা, গোন্ধ এটা ওলাই। সেইটো বস্তু মানে, তাত থকা মানুহ টোহে অকল অনুভৱ কৰিব পাৰে।
অ'! সেইটো, সেইটো হয় বাৰু সেইটো মই পাইছোঁ কথাটো। তাৰ কাৰণে এইটো, পৰিৱেশটো নষ্ট হ'ল।
পৰিৱেশটো বহুত নষ্ট হৈছে। আৰু অকণমানটো কথা নহয়, পানী -পানীও বহুত কমি গৈছে। ভাল- ভাল পানী বিলাকচোন অ'! ইথানল বনাওতেই যায়গৈ। গোটেই, ইমান টন- টন পানী লাগে, সিহঁতক।
অ'! সেইটো হয়। গাড়ীৰ মাইলেজো কমি গৈছে।
সেইটোৱে! এতিয়া, আকৌ কি ওলাই আছে? সেইবিলাক-সেইবিলাক বস্তু। এইটো এতিয়া, ই টুৱেণ্টি ওলাইছে যিহেতু, এতিয়া গাড়ী বিলাকে মাইলেজ কম দিব। ত' সেইটো ভাল কৰিবলৈ কাৰণে, কিবা এটা প্ৰডাক্ট ওলাইছে, সেইবিলাক। বস্তু ওলাই আছে। কিন্তু মানে, সিহঁতে কি -কি কৰিছে, আমাৰ লগত লগত যে, সিহঁতে প্ৰব্লেম নিজে বনাই আছে। চলিউচনটো আমাক বেচিছে।
মানে,
সেইটোৱে! তাত, তাত আমাৰ লাভ আছে জানোঁ? তাততো, আমাৰ একো লাভ নাই, আমাৰতো পইচা গৈছে ন'।
অ' অ'! সেইটোৱে-সেইটোৱে, পইচাটো গৈছে, পইচাও গৈছে। আমি, নিজৰ, আমাৰ গাড়ী এখন
কষ্টৰে লোৱা গাড়ীখন, মানুহে কিমান
কষ্ট কৰি লোৱা গাড়ীখন, এটা বিপদৰ সন্মুখীন হ'ব লগা হৈছে। কোনদিনাখন কি হৈ যায়, কাৰ গাড়ী! কেতিয়া বেয়া হৈ যায়! তেলৰ কাৰণে, ক'ব নোৱাৰি। আৰু অকল, ই টুৱেণ্টি বুলিয়েই নহয়, পেট্ৰল পাম্পটো কিছুমান মানে,
অ'! সেইখিনিটো -সেইখিনিটো, আগৰ পৰা সেইখিটো আছে। মিহলোৱা খিনিটো আছে। এতিয়া মানে, তাতকৈ বেছি ওপৰত। এতিয়া, আকৌ ই হাণ্ড্ৰেড কৰিব বোলে।
এই হণ্ড্ৰেডটো বাৰু আমাক, সেইটো গাড়ী, তাৰ কাৰণে, গাড়ীয়ে বেলেগ হ'ব লাগিব।
উম।
যিমানে কৰি নাথাকক কাম। পৰিৱেশৰ কাৰণে, বৰ, সফলটো আমি দেখা নাই, এতিয়া। সেইকাৰণে, গতিকে, সেই বস্তুটো, আমি ভালকে আগ নাবঢ়াটোৱে ভাল আৰু সেই বস্তুটোত।
উম, এই বৈজ্ঞানিক বিলাকে, নতুন- নতুন বস্তু উলিয়াওক। হয়য়ে থাকিব। কিন্তু, সেই নতুন বস্তু ওলালে প্ৰব্লেমখিনিওটো, এটা ভাল বস্তু ওলালে, সেইখিনিৰ পৰা কিবা নহয়, কিবা এটা প্ৰব্লেম থাকেই।
অ'! সেইটোৱে।
সেইটোৱে, মানুহ মানে, যিমান মানে, সেই আধুনিকতাৰ দিশত গৈ আছে, সিমান মানে, প্ৰব্লেম বাঢ়ি- বাঢ়ি গৈ আছে। প্ৰকৃতিৰ কাৰণে বেয়া হৈছে, বস্তুটো। মানুহৰ কাৰণে, যিয়ে নহওঁক।
সেইটোৱে, হয়। আমি দুইটা বস্তু চাব লাগিব, প্ৰকৃতিটোৰ কাৰণে, আমি জীয়াই আছোঁ নহয় জানোঁ! প্ৰকৃতি সংৰক্ষণ কৰিব পৰাটোৱে, হ'ল আমাৰ কৰ্তব্য।
উম।
সেই বস্তুটো বুজি পাব লাগিব আৰু আও যোনে খাক খন কৰি আছে, যোনে নিয়ম বনাই আছে, তেওঁলোকে বস্তুটো বুজি পাব লাগিব। তেওঁলোকে যদি বুজি নাপায় কোনে বুজি পাব? তেওঁলোকে যদি নিজৰ লাভটোৰ কথাই চিন্তা কৰে
উম।
তেতিয়া হ'লেটো নহ'ব।
নাই তেনেকোৱানো কিয় আও নাই এটা বস্তু মই দেখিছো আমাৰ ইণ্ডিয়াত বিশেষকে ধৰ্ম ক্ষেত্ৰত। ধৰ্মৰ ক্ষেত্ৰত কিবা এটা কৈ গোটকেই মানুহ খনে উম, হিন্দু মুছলিম কিবা কিবি, সেই লাগি যায়। কিন্তু সেই যোনে বস্তুটো ক'লে সিহঁত মানে সেই বিল্ডিং বনাই বনাই জাম্পায়াৰটো খাৰপ কৰি দিলে আ তাৰ মূৰতে মানে, টাঙনটো দি পেলাই আগবাঢ়ি গৈ থাকে।
সেইটোয়ে সেইটোয়ে সেইটো
উম।
সেইটোয়ে আৰু কি ক'বা আৰু।
অঁঅ। য়া তোমালোকৰ ভাত পানী বনাইছা নাই?
ভাত পানী বনাই আছে।
উম।
ভাত পানী বনাইছে? আজি বিয়া এখনো খালো। গাটো অকণমান এই সেই সেই ভাৰী ভাৰী হৈ আছে এতিয়া। বিয়াত খোৱালে বিয়াত নিৰামিষেই আছিলে বাৰু,
উম।
পুৰি আছিলে, পনীৰ আছিলে, ভাত আছিলে পোলাও আছিলে। অঁ, তোলনি বিয়া।
অঁ অহ।
আজিকালি তোলনী বিয়াটো সেই বৰ বিয়াৰ নিচিনাই হ'ল আও এতিয়া। পেণ্ডেল, ইভেণ্ট পাৰ্টি। কেটাৰিং, চ'ব আহিব। প্ৰত্যেকটো বস্তু আহি গ'ল আজিকালি বৰ বিয়া নিচিনা। বাকী এহ, ঘৰৰ ফালে ভাল হয় ন সকলোৱে?
অঁ, দিয়া ভাল হ'ব দিয়া নহ'লে তুমি যোৱা লগৰ কেইটাৰ লগত অকমান এঞ্জয় কৰাগৈ।
দিয়া দিয়া ঠিকে আছে দিয়া। উম উম।